হেল্ল
হেল্ল' হেল্ল' শুনিছো অ' কি কৰিছা?
এয়া আছো এনেই, তুমি?
ময়ো তোমাৰ এনেই আছো, গৰমত বহি আছো।
অ' খোৱা বোৱা কৰিলা নহয়?
কৰিলো অ, তুমি খালা?
অ' খালো খালো
অ'
খালো। তাকে এ লগৰ এজনী, অ' এইটো কি কয় এ
কলেজৰ পৰা মানে এফালে যাবলৈ ওলাইছে তোমাৰ
অ
মানে যাম বুলি ভাবিছো আৰু আমি উলিয়াইছো আৰু লগৰ কেইজনী মানে।
অ
এই তোমাৰ অনাথ আশ্ৰম এই অনাথ আশ্ৰমবোৰ যে তোমাৰ
অ
অ ধেই আছে শাক এই অনাথ আশ্ৰম তোমাৰ এখন এতিয়া আমি যোনফালে যাম বুলি, অনাথ আশ্ৰমতো তোমাৰ আমাৰ ইয়াতো আছে বা গুৱাহাটীতো আছে চবতে আছে অনাথ আশ্ৰমলৈ যাম বুলি মানে ঠিক কৰিছো। যাবা নেকি তুমি?
অ' যাব পাৰি একো অসুবিধা নাথাকিলে।
অ আমি এই গুৱাহাটী ওচৰৰ আশা ভৱন অনাথ আশ্ৰমলৈ যাম বুলি ভাবিছো মানে। তাতে কেইজনমান ল'ৰা ছোৱালীৰ কাৰণে তোমাৰ এনেকে কাপোৰ কানি, কিতাপ লৈ যাম বুলি ভাবিছো।
অ' ভাল হ'ব ভাল আইদিয়া দেখোন।
অ মোৰ মানে বহুত ইচ্ছা আছিল সে, অ'-অ' তোমাৰ ইচ্ছা আছে?
উম, আছে আছে।
উম,
বা ল'ৰা ছোৱালী কেইটানো কেনেকে থাকে। সেইবিলাকে চাবলৈ যাবলৈ ইচ্ছা এটা আছে আৰু।
অঁ' এই তাত প্ৰায় তোমাৰ ত্ৰিশ, চল্লিছ, পঞ্চাছজন ল'ৰা ছোৱালী থাকে আৰু।
অঁ'
অ', পঢ়া শুনা তোমাৰ খোৱা লোৱা চব সক মানে আশ্ৰমৰ লোকসকলে চাই আৰু, কিন্তু মাক দেউতাকৰ মৰমতটো তাত নাপায় নহয়।
সেইকাৰণেও আশ্ৰম মাক দেউতাকৰ মৰম নাপায় দেখিয়ে চাগে আশ্ৰমত ধৰিলোৱা আশ্ৰমৰ মানুহে মৰম চেনেহ বেছিকে কৰে আৰু তাত চোৱা চিতা মানুহ বিলাকে।
সেইটোৱেই ডাঙৰ কথাটো এতিয়া আমাৰ ঘৰত মানে কিমান আয়োজন, অথচ সিহঁতৰ মানে একোৱেই নাই, ভাবিলেই বেয়া লাগে। এতিয়া আমাৰ ঘৰ বিলাকত এতিয়া কিবা কিবি পাতিলে ধৰা চব পায়, এতিয়া অনাথ আশ্ৰমৰ ল'ৰা ছোৱালী বিলাকেতো একো নাপায় ধৰা। সেই মানুহসকলৰ উম মানে মা দেউতা নাইকিয়া ধৰা তাত থকা মানুহবোৰে তেওঁলোকে মানে যিমান মৰম কৰে আৰু
অ' ভাবিলে বেয়া লাগে।
মানে তাত সোমায় মানে সময় কটাব লাগে আৰু সেইবোৰ ল'ৰা ছোৱা লী বিলাকৰ লগত খেলিব লাগে গল্প কৰিব লাগে।
পঢ়াতো অলপ সহায় কৰিব লাগিব।
অ' পঢ়াতো অলপ সহায় কৰিব লাগিব তোমাৰ তেতিয়া মানে ভাল লাগে আৰু। সিহঁতৰো এটা মন যায় নহয় দিয়াচোন কাৰোবাৰ মৰমঅকন লবলৈ সিহঁতৰো মন যায়।
অ' সিহঁত বিলাকৰ কাৰণে ধৰি লোৱা এনেকে গল্প কিতাপ ধৰি লোৱা কিছুমান কাহিনী কিতাপ লৈ গ'লে ভাল হ'ব।
ভাল হ'ব হয় অ'।
তাৰ লগতে খোৱা সামগ্ৰী ফল মূল হওক বা বিস্কুট তেনেকে এইবিলাক। এবিলাক লৈ গলে ভাল হ'ব।
ভাল হ'ব অ। আশ্ৰমখনত পাৰি পাৰি সেইবোৰ নিব পাৰি। আশ্ৰমখনত মানে ঔষধ আৰু খেলনাৰো অভাৱ আছে বুলি শুনিছোঁ মানে সেই আশ্ৰমখনত। আমি সকলোৱে মিলি অলপ লৈ যাম বুলি মানে অলপ কৰিলেই বহুত হ'ব আমি মিলি জুলি যদি লৈ যাওঁ তালৈ।
তোমাৰ তাৰপৰা তোমাৰ সেই ঔষধ ঔষধ অ' ঔষধ ধৰি লোৱা এতিয়া গৰমৰ চিজনত ন মানুহ বিলাকৰ জ্বৰ ধৰি লোৱা বেলেগ ডায়েৰিয়া ফ্ৰৰ্ম এইবিলাকতো হ'বলৈ ধৰিছে তেনেকুৱা বিলাক ঔষধ লৈ গ'লেও সিহঁতৰ কাৰণে সুবিধা হ'ব।
উম এ একদম এ অনাথ আশ্ৰম মানে মানে কেৱল দান কৰা নহয়, সিহঁতক লগ দি মৰম কৰাটো বহুত দৰকাৰী। এতিয়া বস্তুবোৰ লৈ গ'লেও ধৰা তোমাৰ আজি কিবা এটা বেমাৰ হৈছে ল'ৰা ছোৱালীৰ কাৰণে তোমাৰ তাৰ পৰাই তোমাৰ আমি দি থৈ অহা ধৰা বস্তু খিনিয়ে সিহঁত মানে ব্যবহাৰ কৰিব পাৰিব বা দিব পাৰিব খাবলৈ।
পাৰিব অ' তাকে ভাল হ'ব গলে।
উম সিহঁতে যিহেতু মাক -দেউতাকৰ মৰম সৰুৰ পৰাই নাই পোৱা ন অনাথ মানে কি যাৰ মা দেউতা নাই, অনাথ লৰা ছোৱালী।
হয় এতিয়া তোমাৰ কেইটাত কিমান টাইমত যাম বুলি ভাবিছা, দেওবাৰৰ দিনটোত।
দেওবাৰে এ তাকে দেওবাৰে সেই দহ বজাতে কলেজৰ গেটত লগ হয়।
অ'।
এনেকে ওলাই গোটেইখিনি একেলগতে গলে, গৈও ভাল লাগিব তোমাৰ মানে ধৰা কম খৰচতে যাবও পাৰিম আমি গোটেইখিনি।
হয়।
এটা ভ্ৰমণো হ'ব দিয়াচোন আমাৰ তাত সৰু সৰু ল'ৰা ছোৱালী খিনি লগ পালে। মনটোও ভাল লাগিব সিহঁতক বুজাই মানে অকমান সময় সিহঁতৰ লগত কটাব পাৰিলে ভাল আৰু।
অ' হয়। আৰু কি কি নিম বুলি ভাবিছা?
তাকে তেনেকে ধৰা তোমাৰ কিচো হা
কাপোৰ কানি ধৰি লোৱা ফল মূল সিহঁতলে পইচা এটা অলপ ঠাই লৈ, চবৰে ধৰা। ব্যক্তিগতকে পইচা উঠাই ধৰি লওঁক, কাপোৰ অলপো আ তোমাৰ বিস্কুট, ফল মূল বা এনেকে খাদ্য এনেকে অলপ লৈ গ'লে ভাল হ'ব।
ভাল হ'ব দৰব পাতি ধৰা খেলা বস্তু।
অ'
তেনেকে লৈ গলে ভাল হয় আও, সিহঁতকো সিহঁতকতো আশ্ৰমৰ মানুহে ধৰা সদায় সিহঁতক আ যোগাৰ ধৰিয়ে থকা থাকে এটা ব্যৱহাৰ ব্যৱহাৰৰ যিখিনি ব বস্ত লাগে সিহঁতক চব দিয়ে থাকে, হ'লেও আমি বিলাক ধৰা এতিয়া বাহিৰা মানুহ গ'লে সিঁহতৰ মনটো অকণমান সদায়নো একে খিনি মানুহৰ লগত কিমান মানে, ধৰা সিহঁতৰো সদায় মানুহখিনি সদায় প্ৰিয় আমিবোৰ যদি তাৰ মাজতে গৈ পেলাই যদি ওলাওগে, সিহঁতৰো ভাল লাগিব মনটা দিয়াচোন।
হয়।
বা ধৰা তোমাৰ আজি বাৰ্থডে আছে, তোমাৰ বাৰ্থডে বিলাক তো ধৰা আমি সেই অনাথ আশ্ৰম বৃদ্ধাশ্ৰমতো কিবা এটা দি এনেই মানুহক খোৱাতকে তোমাৰ যদি অনাথ আশ্ৰমৰ বা বৃদ্ধাশ্ৰমত আমি কিবা এটা দিওঁগে, তা তাৰ মানে যিখিনি তুমি আশীৰ্বাদ পাবা সেইখিনিয়ে বহুত যথেষ্ট মানে সিহঁতৰ মনটো মনটো ভাল লাগিব ন।
আজিকালি তোমাৰ ল'ৰা ছোৱালীৰ জন্মদিন বিলাক, ধৰি লওক প্ৰায় ভাগ অনাথ আশ্ৰম হওক বা বৃদ্ধা আশ্ৰম হওক কেনেকুৱা বিলাকতে পতা দেখা যায়। কাৰণ তেওঁলোক কে ইমানখিনি ভাল বস্তু খাবলে নাপায় আৰু সিহঁতৰ পৰা আশীৰ্বাদটো বেছিকৈ দিয়ে।
দিয়ে হয়।
বেছি ফুৰ্টি পায় মনত।
হেহেঁতক, ভাল হয় হয়।
অ
সিঁহতৰ সেইটোয়ে বস্তুবিলাক ভালকে সদায় সেহেঁতক, খুৱাই হলেও ধৰা তোমাৰ আজি কিবা এটা পাৰিছো ধৰা জন্মদিনৰ দিনা বোলে আমি অনাথ আশ্ৰমলৈকে যাওঁ বা বৃদ্ধা আশ্ৰমলৈক যাওঁ, সিহঁতক কিবা এটা খোৱা মানে মনতো আনন্দিত লাগে ন, কাৰণ কেলে সিহেঁতি বহুত মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ আছে।
হয় অ কিছুমানে ধৰি লোৱা তোমাৰ হেৰি উম বৃদ্ধা আশ্ৰমতো হওক বা অনাথ আশ্ৰমত হওক এই তোমাৰ বাৰ্থডে দিনা কিছুমানে বস্ত্ৰ দান দিবলৈও বিচাৰে ধৰিলোৱাক হওক অনাত মানুহ বিলাকক হওক সেইটোও এটা
হয়-হয়-হয়-হয় সেইটো এটা ভাল পদক্ষেপ হয়। সিহঁতক কিবা এখন বস্তু দিলেও সিহঁতৰ মনটো যেন এনেকুৱা উৎফুল্লিত হয় মানে বহুত ভাল লাগে দেখি।
অ। তাকে।
সেইটোৱে অনাথ আশ্ৰম, বিশেষকে আমি ল'ৰা ছোৱালী বিলাকৰ যদি তোমাৰ মাক দেউতাকে যত্ন ল'লেহেঁতেন বা সৰুতে যদি পেলাই থৈ নগ'লহেতেন ৰাস্তা স্তাৰ কাষত তোমাৰ যদি পেলাই থৈ নগ'ল হেতেন, তেতিয়া অনাথ আশ্ৰম আমাৰ খুলিব লগা উ মানে খুলিবলে প্ৰয়োনে নাছিল। এতিয়া ৰিচেণ্ট তোমাক শুনিবা দে এই তোমাৰ শিৱৰাতি এটা শিৱৰাতি এইটো শিৱ নহয় হ'ল তোমাৰ দুদিন অলপ বছৰ, শিৱৰাত্ৰিতে আমাৰ আমাৰ এই অঞ্চলতে তোমাৰ শিৱ মন্দিৰৰ কাষতে এটা কেঁচুৱা পেলাই থৈ গৈছে মানে। সেই কেছুৱাতো তুমি ভাবাচোন, মানে মাক দেউতাকে নিজৰ মাক দেউতাকে কেনেকে নিজৰ বাচ্ছাটো বা বেবিতো পেলাই থৈ যাব পাৰে। সেইটো এটা অবৈধ সন্তান বিলাক যদি নহ'লেহেঁতেন
হয় সেইটো কোনটো ফতে পাৰিছে যিবিলাক এনেকুৱা এটা মানুহ আহ আচলতে মানৱীয়তাৰ গুণটো নাই সেইকাৰণহে পাৰিছে এনেকুৱা কৰিবো।
নাই নাই মানৱীয় গুণ মানৱীয় গুণ থকা হ'লে তেওঁলোকে হয়তো সেইখিনি কাম নকৰিলেহেঁতেন। অবৈধ সন্তান জন্ম দিয়া সিহঁতক সন্তানটো জন্ম দিলে হয়, কিন্তু চিহঁতিনো সিহঁতি ভুলটো ক'ত কৰিলে বাৰু। অবৈধ সন্তান বিলাক যে জন্ম দিলে সিহঁতি ভুলতো ক'ত কৰিলে নো? সন্তানটোতো একো দুখ নাই। ভুল কৰিছে মাক দেউতাকে কিন্তু শাস্তি খাবলগীয়া হৈছে সেই অবৈধ সন্তানটোৱে তেওঁৰ।
হয়।
সেইবোৰ তুলি আনি ধৰা তোমাৰ এতিয়া অনাথ আশ্ৰমবোৰ সিও এটা সৰু পৰা কিমান মানে মৰমে, যত্নৰে, আদৰেৰে সিহঁতক ৰাখি ৰাখি ডাঙৰ তেনেকে ধৰা থবো পাৰি।
সেইটোতো অনাথ মানে তোমাৰ বস্তু দান দিয়াটো বেছি গু তো নহয় ধৰি লওক, সিহঁতক মৰম চেনেহৰে ধৰি ৰখাতোৱে বেছি দৰকাৰী।
অ অ মৰম চেনেহৰ সিহঁতক মৰমৰ দৰকাৰী, যিহেতু সৰুৰ পৰা সিহঁতক এতিয়া ধৰাচোন এতিয়া পেলাই থৈ যোৱা কেঁচুৱা টোতোনে ধ দুনে বুটলি আনিব নোৱাৰে। সেইখানে অনাথ আশ্ৰমৰ ব্যৱস্থা কৰি কিন্তু চৰকাৰে বহুত মানে ভাল কামেই কৰিছে।
ভাল কাম কৰিছো অ, বহুত সুবিধা হৈছে মানুহ বিলাকোৰো।
সুবিধা, সুবিধা মানে অন্য একো নাই তেওঁলোকক এটা ধুনীয়াকে আশ্ৰম পাতি যে ৰাখিছে সেয়াই মানে বহুত ধন্যবাদ কাৰণ তেওঁলোকক পোলকো ধৰা ই মানে হেতালি খেলা নিচিনা হোৱা নাই ল'ৰা-ছোৱালী বিলাকক লৈ পেলাই বা দুষ্ট চক্ৰই হাত দিব পৰা নাই।
হয়
হয় সেইটোৱে আৱ
এনেকে ধৰিলোৱা পঢ়া-শুনাৰো সুবিধা সিহঁত বিলাকক কোৱা কৰিবলৈ ব্যৱ ত আছে ধৰিলোৱা সিহঁত বিলাকও
হয় হয় সেতৰ পঢ়া শুনাৰ ব্যৱস্থা হয় তাতে খেলা-ধূলা, পঢ়া-শুনা ব্যৱস্থাটো কৰিলে ভাল পাব সিহঁতেও। মনত উৎসাহ লাগিব আৰু
উপযুক্ত ধৰি লোৱা বয়স হলে সেতক মানে নিৰ্দিষ্ট টাইমত স্কুলত দি দিয়া হয় আও
হয় হয় অ
উম
এয়া
থিকে
অনাথ আশ্ৰমতো এতিয়াও বহুতো ল'ৰা- ছোৱালী আছে বহুত তো ল'ৰা-ছোৱালী আছে অবৈধ সন্তানৰ অবৈধ সন্তান বিলাক থাকে তোমাৰ প্ৰায় অবৈধ সন্তান বুলিয়ে নহয় কিছুমান ধৰা দৰিদ্ৰতাৰ ক্ষেত্ৰতো মাক-বাপেকৰ গেইছে কেতিয়াবা যদি মৃত্যু ঘটিব পাৰে তেওঁলোকক আকো সেই অনাথ আশ্ৰমলৈকে নিয়া হয়। তেওঁলোকৰ মাজতে মৰমত ডাঙৰ কৰি ৰখা হয়।
হয় হয়
হয়
উম
আৰু আজিৰ টপিকটো মানে ভাল, উম উম
ঠিক আছে তেতিয়া দেওবাৰে ওলাবা সোনকালে। এটা নিৰ্দিষ্ট টাইম দহমান বজাতে